হেল্ল'?
হেল্ল'?
হেল্ল'?
হেল্ল'?
এছা
আছোঁ এনে। তুমি কি কৰি আছা? খবৰ ভালে মোৰ।
উম এ এটা কথা সুধিবলৈ আছিল। মোৰো কাৰোবাৰ ভাল ভালে। এটা কথা কবলে ফোন কৰিছিলোঁ ৰবা।
কি কথা?
হেল্ল'? এইয়া তুমি অ- ষ্টেট- গুৱাহাটীৰ আসাম ষ্টেট জু ৰ'ড গৈ পাইছা নেকি?
অ' গৈছোঁ তো।
তাৰে কিছুমান কথা সুধিবলৈ আছে। মই মানে এইবাৰ গৰম বন্ধত যাম ন', সেইকাৰণে কিছুমান জানিবলগীয়া কথা আছে।
অ'। এইয়া। এতিয়া মানে তাতে
তাৰে টিকেট-চিকেট কিমান ? হেল্ল'? হেল্ল'?